শুনি
শুনিছানে?
হয়, হয়, শুনিছো কি কৰি আছা?
নাই, মই এনেই ঘৰত বহ ঘৰতে বহি আছো বতৰটো দিনটোতো ৰ'দ দিলে ন, আৰু এতিয়া ওলাব নাছিলো এতিয়া অলপ বৰষুণ যাম বুলি ভাবিছো ত
বতৰৰতো যিহেতু অকনমান সেমেকা হৈ আছে, আৰু মই এনেই অকনমান বাহিৰত বহি আছোঁ আৰু
হয়, হয়, আহ নাই, নাই, মই খোৱা নাই তুমি খালা?
এ খোৱা নাই ৰবা, খামে বনাই আছে
অ',
বুলি ভাবি ভাবিলো যে এতিয়া ধৰি লোৱা আমাৰ, যিহেতু আমাৰ, বৰ্তমান আমি দেখিবলৈ পাইছো যে আমাৰ পৰিৱেশতটো আমাৰ বহুগুণে আমাৰ, প্ৰদূষিত হৈ থকা আমি দেখ দেখিবলৈ পাইছো, আমি বৰ্তমান সময়ত অত্যাধিক গতিকে, প্ৰদূৰষণ বুলি ক'লে আৰু আহ মই ভাবো যে, আমাৰ পৰিৱেশতো আমাৰ প্ৰদূষণৰ ভহুতটা আমাৰ কাৰণ আছে ধৰি লোৱা বায়ু প্ৰদূষণে হওক, বা আমাৰ পানী প্ৰদূৰ্ষণ লগতে, আমাৰ শব্দ প্ৰদূষণ, বা আমাৰ ম মাতি প্ৰদূষণো আমি হোৱা দেখিবলৈ পাওঁ, আহ গতিকে পোন প্ৰথমে ক'বলৈ গ'লে মাটিৰ প্ৰদূৰ্ষণটো হোৱাৰ প্ৰধান, বা মই ভাবো যে আৰু আমাৰ দৈনন্দিন, আমাৰ জীৱনত আৰু ব্যৱহাৰ কৰি থকা আমাৰ ধৰি লোৱা আমি বৰ্তমান দেখিবলৈ পাওঁ যে, আমি নিজেও ব্যৱহাৰ কৰোঁ যে, আমি বহুতো আমি অ' প্লাষ্টিক জাতীয় আমি সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ আমাৰ দৈনন্দিন জীৱনত।
হয় হয়।
গতিকে সেই আমি প্লাষ্টিক জাতীয় আমি সামগ্ৰী বা সঁজুলিবোৰ আমি ব্যৱহাৰ কৰি আমি সেইবোৰ আমি এক নিৰ্দিষ্ট ঠাইত আমি পেলাই নিদি আমি যধে মধে আমি য'তে ত'তে পেলাই দিওঁ। আৰু যাৰ ফলত সেই প্লাষ্টিকবোৰ বহুত দিন ধৰি আমাৰ মাটিত পৰি থাকি মাটিৰ লগত মিহলি হৈ যায়, মাটিৰ প্ৰদূষণ হোৱা আমি দেখিবলৈ পাওঁ কাৰণ আমাৰ প্লাষ্টিকবোৰ আমাৰ ধৰি লোৱা পাঁচশ, চাৰি বছৰ, পাঁচশ বছৰ, চাৰি বছৰ চাৰিশ বছৰ হৈ গ'লে আমাৰ সেইবোৰ মাটিৰ লগত আৰু মিহলি হৈ নাযায় বা মাটিৰ লগত যিটো ধৰি লোৱা কেঁচু সাৰবোৰ আমাৰ যেনেকৈ মিহলি হৈ থাকে তেনেকুৱাই সেই প্লাষ্টিকবোৰ মিহলি হৈ নাথাকে গতিকে তাৰফলত প্লাষ্টিকবোৰ আমাৰ মাটিৰ লগত মিহলি হৈ থকাৰ ফলত আমাৰ মাটিৰ যিটো উৰ্বৰতা শক্তিৰ লগতে আমাৰ মাটিটো প্ৰদূষিত হোৱা আমি দেখিবলৈ পাওঁ। গতিকে আমি সেইটো কোনেও কৰিব নালাগে। গতিকে আ, তুমি আ কি কোৱা প্ৰদূষণৰ ওপৰত এনে?
হয় হয় তুমি এ, তুমি কৈছা যে প্ৰদূষণৰ প্ৰদূষণ বিভিন্ন ধৰণে হয় বা বিভিন্ন ইয়াৰ বিভিন্ন কাৰণ আছে যেনে বায়ু প্ৰদূষণ হোৱাৰ কাৰণ বেলেগ বা মাটি প্ৰদূষণ হোৱাৰ কাৰণ বেলেগ বা পানী প্ৰদূ্ষণ, শব্দ প্ৰদূষণ এই চববোৰ প্ৰদূষণ হোৱাৰ কাৰণে বেলেগ বেলেগ বুলি মই ভাবোঁ বা তুমিও কৈছা তুমিও ভাবা ঠিক সেইদৰে তুমি ক'লা যে মাটি প্ৰদূষণ হোৱাৰ কাৰণ যেনে আমাৰ প্লাষ্টিক প্লাষ্টিক মা য'তে য'তে প্লাষ্টিক বা আমাৰ প্লাষ্টিক পেলোৱাৰ ফলত আমাৰ মাট প্ৰদূৰষণ হয় কাৰণ এইবোৰ প্লাষ্টিকবোৰ কেতিয়াও পচি বা সৰি পচি বা মাটিৰ লগত মিহলি হৈ নাযায়। ঠিক সেইদৰে মা-মই ভাবোঁ যে মাটিত ৰাসায়নিক দ্ৰব্য দ্ৰব্যৰ প্ৰভাৱৰ ফলতো মাটি মাটিৰ উৰ্বৰতা কমি যায় বা আমাৰ মাটি প্ৰদূষণ হোৱা দেখা পাওঁ আমি দেখা পাওঁ। ঠিক সেইদৰে গ মই ভাবোঁ যে চৰণীয়া পথাৰত গৰু ছাগ-ছাগলী দিয়াৰ ফলত এই যিবোৰ ঘাঁহ বন গাজেনা সেইবোৰ খোৱা সেইবোৰ খোৱাৰ ফলত আমাৰ সেইবোৰ কাৰণতো আমাৰ মাটি প্ৰদূ্ষন হোৱা দেখা যায়। ঠিক এইদৰে আমাৰ পা মা আমাৰ পা যিটো প্লাষ্টিকৰ কথা ক'লা ন' তুমি সেইটো কিন্তু বায়ু পানী মাটি সমানে প্ৰদূষন কৰে মই দেখো কাৰণ সেইবোৰৰ মাটিত পেলোৱা মাটিত পেলোৱাৰ ফলত যেনেদৰে মাটি প্ৰদূষণ হয় সেইদৰে পৰাৰ ফলত সেইবোৰ প্লাষ্টিকবোৰ পুৰি পেলালে আমাৰ পানী ব-বায়ু প্ৰদূষণ হয় ঠিক সেইদৰে সেইবোৰ পানীত পেলালে মানু প্ৰদূৰণ হয়। ঠিক সেইদৰে আমাৰ বায়ু প্ৰদূষণ হোৱাৰো বিভিন্ন কাৰণ আছে যেনে আমাৰ যান বাহন আমি যান্ত্ৰিক চলিত ইন্ধন চলিত যান বাহন চলালে আমাৰ মা, তাৰ ওলোৱাত হোৱাৰপৰা আমাৰ মাটি প্ৰদূষণ হয় বা তাৰ ওলোৱা শব্দত মানে আমাৰ শব্দ প্ৰদূশণ হয় বা ঠিক সেইদৰে বায়ু প্ৰদূষণ বায়ু প্ৰদূষণ হোৱা দেখা যায় আমাৰ তাৰ ওলোৱাত হোৱাৰ পৰা, ঠিক সেইদৰে কল কাৰখানাৰপৰা ওলোৱা ধোঁৱাৰপৰাও আমি বায়ু প্ৰদূষণ হোৱা দেখো বা আমাৰ
এই কল কাৰখানাৰপৰা অ' অলপদু দ্ৰুত ধোঁৱাৰপৰা আমি মাটি প্ৰদূ-বায়ু প্ৰদূষণ হোৱা দেখো। ঠিক সেইদৰে আমাৰ স মাটি অ' পানী প্ৰদূৰ্ষণো সেই কল কাৰখানাৰপৰা ওলোৱা ত' পানীৰ ফলত আমাৰ মাটি পানী প্ৰদূৰষণ হোৱা দেখা যায় বা ঠিক সেইদৰে আমাৰ অ' কল কাৰখানাও জাবৰ জোঁথৰ বা আমাৰ প্লাষ্টিক আদি নদ নদীত বা খাল বিলত পেলালে আমাৰ সেই খাল বিলৰ পানী বা আমাৰ নদ নদীৰ পানী বোৰ প্ৰদূষণ হোৱা আমি দেখা পাওঁ। বা ঠিক এই দৰে আমাৰ আ আমাৰ খেতি পথাৰত থকা পানীত আমি ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ ফলত সেই পানীও আমাৰ প্ৰদূষণ হোৱা দেখা যায়। আগৰ তুমি মই ভাবো মই ভাবিছো ভাবো যে আগৰ দিনত আমাৰ প নদ নদী বা খাল বিলৰ পানীবোৰত আমি বাচন ধোৱা আছিলো বা ধোৱা আছিল বা আমাৰ খোৱাদ ব্যৱহাৰ কৰা আছিল কিন্তু আজিকালিৰ দিনত পানীবোৰ আগৰ দৰে আমাৰ খোৱা বা বাচন বৰ্তন ধোৱা কামত ব্যৱহাৰ কৰা নাযায় এই ব্যৱহাৰ কৰা কৰিব পৰা নাযায় বা কৰিব কৰিব নোৱাৰিয়ে কাৰণ এই কৰিব নোৱাৰাৰ কাৰণতে হ'ল পানী প্ৰদূশন বা পানীৰ পেলোৱা জাৱাৰ জোথৰ বা কল কাৰখানাৰ পৰা ওলোৱা হোৱা বেয়া পানীৰ ফলত আমাৰ পানী প্ৰদূষণৰ পানী প্ৰদূষণ হয় বা ইয়াৰ ফলত আমি পানী আগৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰো বা আমি আজিকালি দূষিত প এইবোৰ পানী খাব নোৱাৰো সেইবাবে এইবোৰ পানী খাব ভাল পানী খাব ৰ বাবে আমি ভ পানীবোৰ পৰিষ্কাৰ কৰি ল'ব লাগে কিন্তু আগৰ দিনতো সেই পানী পৰিষ্কাৰ নকৰাকেও সেই পানী চলাই আছ খাই
হয়ে, হয়, হয়, হয়, তুমি ঠিক কথাই কৈছে আৰু গতিকে আমি চাবলৈ গ'লে আমি পোনপ্ৰথমে আমি সেইটো আমি মানুহেই কৰি আছো কবলৈ গ'লে বা আমি নিজেই কৰি আছো। যে আমি যদি প্লাষ্টিক জাতীয় যদি আমি সামগ্ৰীবোৰ ব্যৱহাৰ নকৰি যদি আমি বাহ ৰে তৈয়াৰী বা আমাৰ কাগজৰে তৈয়াৰী যদি আমি মোনাবোৰ বা আমাৰ লাগতিয়াল আমাৰ যদি সঁজুলিবোৰ যদি আমি আহ ব্যৱহাৰ কৰো বা বনাই আমি ব্যৱহাৰ কৰো তেতিয়া হ'লে আমাৰ বায়ুটো দূষিত নোহোৱাৰ লগতে আমাৰ আহ মাটিটোও আমাৰ প্ৰদূষিত নহ'ব লগতে আমি আহ চাবলৈ গ'লে আমাৰ যিটো কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাবোৰ সেই আৱৰ্জনাবোৰ আমাৰ নদীৰ লগত সংযোগ কৰি একেলগে নদীত পেলাই দিয়া আমি দেখিবলৈ পাওঁ বা আমাৰ আমি মানুহেই কৰি আছো যাৰ ফলত আমাৰ পানী বোৰ দূষিত হোৱাৰ লগতে তে আমাৰ যিবিলাক জ্বলন্ত প্ৰাণী আমাৰ পানীত থাকে সেইবোৰো বিলুপ্তি বা নোহোৱা হ'বলৈ ধৰিছে গতিকে আমাৰ চাবলৈ গলে যিহেতু আমাৰ আহ মাছমৰীয়াসকলৰ জীৱিকাৰ এক প্ৰধান আহিলাই হৈছে মাছ মৰা গতিকে সেই পানীবোৰ প্ৰদূষিত হোৱাৰ ফলত যদি মাছবোৰো নোহোৱা হৈ যায় ঠিক অ' তেতিয়াাহ'লে আমাৰ আহ মানুহ যিবোৰো আমাৰ মাছমৰীয়া আছে তেওঁলোকে জীৱনটো আমাৰ কেনেদৰে নিৰ্বাহ কৰিব? গতিকে আমি যদি প্ৰদূষিত প্ৰদূষিতটো আমি নোহোৱাকৈ ৰাখিব পাৰোঁ তেতিয়াাহ'লে তেওঁওলোকৰো জীৱন ধাৰণটো আমাৰ ভাল হ'ব লগতে ক'বলৈ গ'লে আমাৰ ধৰি লোৱা আমাৰ বৰ্তমান এক চলি থকা এক ঘটনা আমাৰ যিবিলাক আমাৰ লোক লোকসকলে আমাৰ ধৰি লোৱা আহ চিগাৰেট হওক বা অন্যান্য আমাৰ আহ সুৰা পান আদি যিবিলাক কৰাই সেইবোৰ কৰাৰ ফলত আমাৰ বায়ূতো দূষিত হোৱা আমি দেখিবলৈ পাও বা আমি নিজেও সেইটো কৰো গতিকে যদি আমি সেইটোও নাভাবো যে আমি আহ বায়ুত প্ৰদূষিত হোৱাৰ লগতে যে আমাৰ নিজৰ স্বাস্থ্য স্বাস্থ্যটোও আমাৰ হানিকাৰক হৈ আছে বা আমাৰ নিজৰ স্বাস্থ্যটো যে অৱনতি ঘটিবলৈ ধৰিছে সেইটো আমি কোনেও আৰু গুৰুত্ব নিদিওঁ গতিকে ইয়াৰ ওপৰত আমি গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী বুলি আৰু মই ভাবোঁ আৰু লগত তাতে আমি চাবলৈ গ'লে, যিটো আমাৰ গা বৰ্তমান আমাৰ। ৰাস্তা ঘাটত চলি থকা যিটো গাড়ী মটৰ, সেই গাড়ী মটৰৰ। যিটো আমাৰ মিউজিক বা আমাৰ গানৰ যিটো ছিষ্টেম সেইটো আমি অত্যাধিক হ আমি দেখিবলৈ পাওঁ বা গাড়ী মটৰৰ যিটো হৰ্ণ সেইটো আমি ইত্যাদি হোৱা আমি দেখিবলৈ পাওঁ যাৰ। ফলত আমাৰ শ শব্দটোও আমাৰ প্ৰদূষিত হ'ব আমি। দেখিবলৈ পাওঁ আৰু যাৰ ফলত আমাৰ মানুহবোৰৰো আমাৰ। কিছুমান আৰু অসুবিধাৰ আমি সন্মুখীন হ'ব লগা হয়। গতিকে, মই ভাবো যে আৰু যদি আমি সকলোৱে এক একেলগ হৈ আম যদি। যদি আমি এই প্ৰদূষণটো নোহোৱা কৰিব লাগে। তেতিয়া হ'লে আমি পোন প্ৰথমে আমি নিজকে আৰু ইয়াৰ প্ৰতি আমি সজাগ হ'ব লাগিব বা এইবোৰ নকৰিব। কৰিব নালাগিব আৰু যাৰ তেতিয়াহে আমাৰ। পৰিৱেশটো প্ৰদূষণ বা প্ৰদূৰণ হ হৈ থাকিব। গতিকে আহ আমি নিজে আহ সচেতন হোৱাৰ লগতে আমি। চৰকাৰকো আৰু আহ্বান জনাব লাগিব যে ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ আচৰণি। উলিয়াওক যে আমাৰ প্ৰদূষণ বোৰ নোহোৱা থাকে গতিকে আৰু।
হয় তুমি এইটো ঠিকেই এইটো তুমি ঠিকেই ক'লা যে প্ৰদূষণ কমাবলৈ হ'লে আমি। নিজৰ লগতে চৰকাৰকো পুনৰ চৰকাৰকো জনাব লাগিব যে এইবোৰ। আমি। অ' ভাল কৰিবৰ বাবে আমি কিছুমান পলিচিও কিছুমান আইন গ্ৰহণ কৰাটো উচিত। যেনে
আমাৰ যান বাহনৰ পৰা ওলোৱাত ধোৱাৰ পৰা আমাৰ যেনে ওলোৱা শব্দৰ পৰা আমি বাচিবলৈ হ'লে। তাতো আমাৰ আইন আছে বাৰু। আমাৰ চৰকাৰে আইন হাতত লৈছে। ঠিক সেইদৰে মই ভাবোঁ যে প্ৰদূ্ষণ কমাবলৈ হ'লে আমি আজিকালি। গছ কটাৰ সংখ্যা বাঢ়ি গৈছে। সেই তাৰ ফলতো মই বিভিন্ন ধৰণে প্ৰদূ্ষন হোৱাটো মই ভাবোঁ। সেইবোৰ কাৰণেও আমাৰ গছ বোৰ কটাৰ ঠাইত যদি আমি আমি। ৰোৱা ৰোৱা ষ্টাৰ্ট দিওঁ ন। তেতিয়া আমাৰ গছবোৰ কটা কটাৰ ঠাইত ৰুলে আমাৰ। বিভিন্ন ধৰণে প্ৰদূ্ষন কমে কাৰণ গছে আমাৰ মাটি প্ৰদূ্ষন হোৱাতটো কমাই বা আমাক বায়ু। প্ৰদূষন হোৱাত কমায়। কাৰণ গছ আজিকালি চাবা তুমি গছ কটাৰ ফলত যি প্ৰদূ্ষন হৈছে ন। আমাৰ প্ৰদূষণৰ ফলতেতো আমাৰ সূৰ্য্য এই বাঢ়ি গৈছে ন আমাৰ। সূৰ্য্যৰ উম মানে গৰমটো বাঢ়ি গৈছে, আৰু গৰমটো। গলকীয়া উষ্ণতা বাঢ়ি গৈছে, যদি আমি গছটো ৰুওঁ ন গছটো ৰুলে আমাৰ। গোলকীয় উষ্ণতাটো কমি কমিবো কমিবই আমাৰ কাৰ্বন ডাই অক্সাইডৰ ফলতে আমাৰ। কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধিৰ ফলতে গলকেও তাত বৃদ্ধি হোৱা আমি দেখা পাওঁ। সেইবাবে আমি গলক উতাপটো কমাবলৈ হ'লে আমাৰ অক্সিজেনৰ পৰিমাণ বা বাঢ়িব লাগিব। অক্সিজেন পৰিমাণ বাঢ়িব লগা হ'লে আমাৰ। গছ গছনি ঠিক সেইদৰে ৰুব লাগিব আৰু গছ গছনি ৰুলেহে আমাৰ। আমাৰ আজি এই উত্তাপটো। সমান পৰিমানত হ'ব বা আমাৰ বায়ু প্ৰদূষণৰ পৰিমণটোও কমি যাব। বা আমাৰ নদীৰ আজিকালি পানী প্ৰদূষণ হোৱাৰ এটা কাৰণো হ'ল গৰাখহনীয়া। নদীৰ দাতি কাষৰীয়া অঞ্চলত যদি আমি গছ গছনি ৰু ৰু। ৰুলে আমাৰ গছ গছনি ৰুলে আমাৰ নদীৰ। গৰা খহনিয়াটো কমি যাব যয় আমাৰ পানীটো। আজিকালি লেতেৰা হৈ থকা দেখা যায়, সেই লেতেৰা পানীতো। গৰা খহনীয়া কমি গ'লে আমাৰ লেতেৰা পানীটো অলপ পৰিমাণে হ'লেও কমিব বা আমাৰ। নদীৰ কাষৰ মাটিবোৰ আমাৰ গছেতো খামুচ মাৰি ধৰি ৰাখে ন' নাপাই মাটিবোৰ। তাৰফলত আমাৰ মাটিবোৰো।
হয়, হয়। গতিকে সেইয়াই আৰু আমি সকলোৱে আৰু সজাগ হোৱাতো উচিত ইয়াৰ ওপৰত বা আমি আনকো ইয়াৰ ওপৰত সজাগ সচেতন হোৱাটো আমাৰ নিজৰ লগতে আমি আনকো ইয়াৰ ওপৰত পাৰোঁ। তাৰ প্ৰতি
ক'ব পাৰোঁ নিজে কৰিলেহে আমি কৰিব ক'ব পাৰিম ন'।
গতিকে থিক আছে দিয়ক ইয়াৰ ওপৰত কথাপাতি আপোনৰ লগত আৰু নজনা কথা জানিব
হয়, হয়, ধন্যবাদ। ধন্যবাদ।